হেলো
অ' কোৱা!
অ', কি কৰি আছা?
এইয়া বহি‌ আছো।
অ' খবৰ ছবৰ ভালেই।
অ' ভালেই। তোমাৰ?
অ' মোৰো ভালেই। উ কালি কেইটাত আহিছিলা ৰাতি? পুৱা
ৰাতিপুৱা আঠটা মান বাজাত উঠিছো, তুমি।
ইমান দেৰিকে উঠা যে?
কলেজ যোৱা নাই, সিটো কাৰণে।
যোৱা নাই কিয় আজি? অ', মই গৈছিলো। যোৱা নাই কিয় আজি?
আজি যোৱা নাই , শৰীৰটো অলপ বেয়া লাগি আছিলে।
অ', এতিয়া ঠিকে আছে?
এতিয়া অলপ ভালেই হৈছে। উম, ভাত পানী খালা?
অ', চাহ খাইছিলো অলপ আগত, তুমি খালা?
মই এতিয়া লৈকে খোৱা নাই, খাম। কি খাইছিলা? অ'।
সন্ধিয়া চাহ খাইছিলো, এতিয়া ৰাতি আকৌ ভাত খাম।
কলেজত কি ক্লাস কৰালে?
ক্লাচ কৰিছে বেচি ক্লাচ হোৱা নাই ইষ্টুডেন্ট বেছি যোৱা নাই‌ যে এটা এটা ক্লাচ হৈছিলে। তোমালোকৰ ফালে আজি বতৰ‌ কেনেকুৱা?
ও বতৰ অলপ বেয়া।
আমাৰ ফালেও বেয়া এতিয়া বৰষূণে আহে নে কি কৰে ঠিক নাই।
অ'। বাকী খবৰ ভালেই বা।
অ' ভালেই। খেল চেল চোৱা নে?
ও।
খেল চেল চোৱা নাই।
ও অ' অ' চাই আছো।
অ'
তোমাৰ ফেভাৰেত টীম কোনো টো।
মোৰ টো অষ্ট্ৰৈলিয়া হয়।
অ'‌ এম আই
অ' আজিও টো আছে খেল।
আজি কাৰ কাৰ?
আজি আছে আৰ চি বিৰ আছে দিল্লীৰ আছে।
গম নাপাওঁ।
অ' ভাল লাগিব হায়ে হয় ভাল -ভাল লাগিব আৰ চি বিয়ে জিকিছেই পাচ টা মান জিকিছে। ওম।
বাকি ঘৰৰ সকলোৰে খবৰ ভালেই না?
অ' চবৰে ভালেই। ঘৰত এতিয়া কিবা কাম চাম কৰা নে এনেই দিনটো বহি থাকা? কাম চাম থাকেই। উম নাই ঘৰৰ কাম চাম কৰানে খেতি বা কিবা বেলেগ বা
খেতি বাতি কৰো। ধান লগাইছো,
জহা ধান,
অও। অলপমান আমাৰো আমিও লগাইছো অলপ বেছি লগোৱাও নাই মানে বুৰা ধান লগাইছো আমি মানে আধি দিও টো মাটি মানে বেলেগ মানুহে কৰে মানে আ এইবাৰ নকৰো কমকে কৰিছো। টোই আৰু অলপ কষ্ট চষ্ট টো হ'ব ই খেতি কৰিলে।
খেতি কৰিলে কষ্ট হয়। । কষ্ট লাগে।
অ' উম!
নিজে কৰা খেতি?
নিজে বেছি নকৰো অলপ এইবাৰ অলপমান লগালো
অ'। দান আৰু এক দেৰমাহ পিছত ওলাব চাগে। দুইমাহমান হ'ল বেছিদিন নাই পানীও আহি যাব।
কেইদিনমান পিছত আকৌ বাৰিষা ইস্টাৰ্ট হৈ যাব।
উম!
এতিয়া, কালি কলেজ যাবা?
কালি যাম চাগে তুমিও যাবা
যাম
এতিয়া ক'ত আছা? ঘৰতেনে? ক'ৰবাত গৈছ
এই, দোকানৰ ফালে আহিলোঁ।
অ', অ, অ, এইটোয়েই কি, ঘৰত
হুহ, তুমি ক'ত আছা?
মইয়ো অলপ ৰাস্তাৰ ফালে ওলাই আহিছিলোঁ
বতৰ আজি বেয়া
বৰযুণ আহিব নেকি?
সেইটোৱে কোনো থিক নাই, ভেকুলীৱে তুৰ তুৰাই আছে। মই ৰাষ্টাতে ৰখি আছো এতিয়া পুৰা দিনটো চাইছো বতৰতো একদম পুৰা ডাৱৰীয়া। বৰষুণ এ আহি যায় নিকি কোনো থিক নাই। কাৰেন্ট আছে তোমালোকৰ ফালে।
তাৰে অলপমান আগতে গুচি গৈছিলে।
অ, আমাৰফালে আছে কাটা নাই আছে এতিয়ালৈকে কাটা নাই এতিয়া বৰ বৰষুণ দি দিলে আকৌ কাটি দিব পাৰে।
অ, বৰষুণ দিলে হেৰি গছ
অ' মন চন ভাঙি যায় যে, এইটো মানে অলপ অলপ অ' একে তো সবকে বুজিব লাগিব, অ' তাত তাৰ খিনিযে আৰু ইটো চৰ্ট চট হৈ যায়। কাৰেণ্ট পানীত লাগি গেলে, বহুত দিগদাৰ হয়।
বহুত দিগদাৰ হয়।
অ, সিদিনা সিদিনা আমাৰফালেও এটা ডাঙৰ অ', আমাৰ ফালে ডাঙৰ গছ এটা পৰি গৈছিলে, একডম পুৰা কাৰেণ্ট লাগি কেনে একডম পুৰা হেৰি হৈছিলে, তাৰটো চিঙি গৈছিলে। তাৰ পিছত, বহুখিনি টাইম লাগি গ'ল ঠিক কৰোঁতে, নাই নাই হোৱা নাই কাৰেণ্টটো লগে লগে চিঙিচিলে যে সেইকাৰণে।
সেইটো তাহোন তো লগে লগে। কাটি দিব লাগে
অ' সেইকাৰণে তো কাটি দিয়ে নহ'লে এইতো আমাৰ কিছুমান মানুহে বুজি নাপায়। পাই কয় যে কাৰেন্টো কিয় কাতি দিছি সেইকাৰণে টো কাটি দিয়ে যে কিবা জাতে মানুহৰ ক্ষতি ছতি নহয়।
অ'।
উম।
মেচ কেতিয়াৰ পৰা ষ্টাৰ্ট কাৰেক সাত তাৰ পৰা, হা?
সাৰে সাত তাৰ পৰা হ'ব। চাব লাগিব আজিৰ খেলখন‌ ভাল লাগিব মোৰ তাত টো লাগি আছে আজি আৰ চি বি জিকি হ'ব যেন লাগি আছে বাকী নাজানো কি হয় খেলৰ কথাটোটো ক'ব নোৱাৰি না
অ'
কৈ শেষ কৰিব নোৱাৰি, কোনে জিকে
মোক নিদিলাই। ফাৰ্ষ্টত লাগিব যে, এইটো যিটো। তাৰ পিছত লাষ্টত সেইটো জিকি যায়। কেনেকুৱা হৈছে?
তোমাৰ ইচ-স্কুটি, গাড়ী, ৱাড়ী আছে নেকি?
আছ-আছে এ, ক'ৰবাত যাবা, চাবা, যাবলৈ আছে নেকি?
যাবলৈ আছিলে
অ', তেন্তে কালি কলেই হ'ল। আজি টো দিনটো বেয়া হ'ব কালি লক কৰি জাম ইয়াতৰ ক'ৰবাত আজি টো এতিয়া টো আইছে বতৰটোও বেয়া
ৰাতি নহয় কালিয়ে যাম।
অ', কালি দিনত যাব লাগিব। দিনত ধৰা কলেজৰ পৰা আহি কেনে।
উম।
উম, তুমি আহিকেনে তাৰ পাছত একেলগে যাম দিয়া।
ক'ত যাবা?
যাম কৈৰবাত উলাই কেনে, ভাল জাগা চাই কেনে।
আৰু ভাল জাগা। ক'ত আছে?
চাব লাগিব এতিয়া আজিটো এতিয়াতো দিনটো বেয়া না কালি দিনটো আকৈ কেনেকাবা থাকে। দিন বেয়া লে আকৈ যাব নোৱাৰিম, দিন ভাল থাকিব লাগিব। হা ৰাতি কেইতাত খোৱা?
অ', অ'।
উম।
ইমানেই চাৰে দচ ইঘাৰ।
থিকে আছে মোবাইল ভাতপানী কেইটাত খোৱা ৰাতি?
খাওঁ মই, মই নটা মানত খাই দিওঁ।
মুবাইল তি। বা এক ঘন
অ', মোবাইল মানে এতিয়া মানে চাবৈই লাগিব না খেল চাওঁতে চাওঁতে টাইম তো গুচি যায়
মোক কয় জালে।
সিতা থয়
মোৰ পৰা দচতা বৰফ হয়।
অ' দচটা বজাত। ন'
অ'
অ দেলি চেম টাইমে থাকে নে ওলপ ইফাল সিফাল হয়
অঁ
আমাৰ কেতিয়াবা টা কেতিয়াবা চাৰে ন টা, কেতিয়াবা ওলপ পাচ দচ মিনিট আগতে খাই দিউ তেনেকুৱায় হয় আৰু।
উম এতিয়া' ভৱিষ্যত কি কৰিব বুলি ভাবি আছে?
এই সেইবোৰ এতিয়া ভবা নাই তেনেকা, সেইবোৰ এতিয়া দিন যাওক কি হয় দেখা যাব বৰ্তমানৰ টো হে মেইন।
তিয়া ভাবিয়ে পোৱা নাই কি কৰিম।
অ তেনেকুৱা ভবা নাই আও।
মইয়ো,
থিকে এদিন যাওক অ্, চলিলেই হল।
একজাম শেষ হল তোমাৰ?
অঁ শেষ হল।
তোমালোকৰ এডমিশ্যন লৈ আছে। এদমিচয় এদমিচন
আ। অ অ, থিকে আছে অ।
সি যোৱা নাই অলদাবে
তোমালোকৰ ফালে খেল চেল হয় নেকি আবেলি টাইমত?
উম খেল হয়। ক্ৰিকেট খেল হয়।
উম খেলানে?
খেলু মাজে মাজে।
অঁ। আমাৰ ফালে হয় মানে সৰু পোৱালি কেইটাই খেলে, কেতিয়াবা মন গ'লে ওলপ চলপ খেলু আৰু। মানে আবেলি টাইমত ওলপ খেলিলে মানে শৰীৰ টো ওলপ ভাল থাকে সেইকাৰণে, অঁ এইবোৰ মবাইল তে অলপ খেলিলে মানে, অ খেলিব লাগে অ ওলপ চলপ খেলিব লাগে। ইতো অ এটো সৰু ডাঙৰ বুলি কথা নাই। এটো খেলিব লাগে ওলপ চলপ মানে, বডিটো অলপ মুভমেন্ট হয় না, সেইকাৰনে অ অ। ভাল লাগে, সেইকাৰণে খেলিব লাগে। হয় কেতিয়াবা কেতিয়াবা খেলিব পাৰে নেখেলো বাৰু।
এতিয়া হ'ল, হা হ'ব।
আৰু এই তোমাৰ কি কয় ৰাতিপুৱা কিবা এক্সাৰচাইজ কৰা নেকি?
নকৰোঁ।
উম কৰিব লাগিব, কৰো। মইও নকৰোঁ বাৰু, কিন্তু কৰিব লাগিব শৰীৰটো ভালে থাকিব না। ঠিক আছে হ'ব দিয়া পিছত লগ পাম। অ ঠিক আছে অ।